আহ কি কৰি আছ?
আছোৱেইে নে শুই আছো বা
অ মই ভাত কেইটা খাই পেলাই আহিছো আৰু আজি ইমান ধুনীয়া ৰেচিপি এটা বনালো নহয়। খাবলৈ ইমান হৈছিলে। অ এ খাবলৈ ধুনীয়া লাগিছিলে।
কেনেকুৱা?
এ কলদিল যে কলদিল এনেকে নশ অ কলডিল হে নিয়ে
হয় আপুনি অলপ মানে আপুনি। অলপমান আপুনি ওচৰলে আহক।
আহ -আহ আহ মই যামগৈ আ আপুনিয়ে হেৰি বনালো ইয়াৰ পলচতিযা। মই আহ। হয় হেৰী মাংস। মাংস তাৰপিছতে দালি দালি তাৰপিছতে আকৌ এয়া কলডিল তৰ কাৰি ভাজি এ বনালোৱা। আহ অ আপুনি শুনি
শুভ্ৰা ৰাম মানে
আহ শেষ এইটো কালে এ